হেল্ল'?
অ', কি কৰি আছা?
আছো আৰু এনেই, তুমি কি কৰি আছা?
মইও আছো ৰ'বা এতিয়া এনেই, বাকী চাহ পানী খালানে?
চাহ তাহ খোৱা নাই ৰ'বা বৰ্তমানে ফল মূল আনিছিল মায়ে তাকে অলপমান খালো, তুমি খালা নেকি চাহ পানী?
অ', মই এই মাত্ৰ খালো ৰ'বা অলপ আগতে, এতিয়া অলপ বহি আছো এনেই।
অঁ, বাকী খবৰ পাতি ভালনে তোমাৰ?
খবৰ আছো দিয়া আৰু, আজিৰ পৰাই কলেজ বন্ধ দিছে। বাকী সেইকাৰণে আৰু আৰু ভাল বুলিয়ে ক'ব পাৰি এতিয়া।
অ' তোমালোকৰ পৰীক্ষাৰ পিছতো কলেজ খুলি আছিল ন মানে খোলাই আছিল? ক্লাছ চলি আছিল চাগে?
অ', হয় হয় আমাৰ ক্লাছ হৈয়ে আছিল তোমাৰ, অ' মানে পোন্ধৰ দিন মান হ'ল আৰু পৰি ক্ষাৰ পিছত, এতিয়া আৰু বন্ধ দিলে।
অ', ঠিকে আছে আৰু, পিছে এতিয়া আমাৰ আমাৰ বন্ধ ৰ'ৱা, আমাৰ পৰীক্ষা শেষ হোৱাৰ পিছত বন্ধই দিছে আৰু একেবাৰে আগষ্টত খোলাৰ কথা কিবা হয়।
অ', অ' ঠিকে আছে দিয়া।
বাকী এতিয়া কি কৰিম বুলি ভাবিছা এনে? এ ঘৰতে থাকিবা নে কৰবালৈ ফুৰিব চুৰিব যাবা?
মইতো এতিয়া ফুৰিব যাবা বুলি ক'লে বিশেষ কোনো তেনেকা নাই গ'লে মামাহঁতৰ ঘৰ ঠাই ঘৰতে যাব লাগিব। কিন্তু তোমাৰ সেই এচাইনমেন্ট দিছে দুটা কৰিব, সেইবোৰো কৰিব আছে, ত' ক'তনো যোৱা হ'ব আৰু।
অঁ, এই এইবোৰ আগত তিয়াকে কৰি থবাহে', মানে দিছে যদি কৰি থবা পিছলৈ আৰু থওঁতে থওঁতে পিছত পাহৰা যেনে হয় আৰু কাম বোৰ।
অ', হয় হয়। এইকেইদিনতে লাগিব ৰ'বা, পিছলৈ যদি তেনেহ'লে কৰা হ'লে ক'ৰবাত যাওঁ যদি যাব পাৰিম আৰু পিছত।
অ', পিছে মামাহঁতৰ ঘৰত গৈ ভাল লাগে ন, এতিয়া এনেওতো তোমাৰ পথাৰত খেতি কৰা আৰম্ভ কৰিছে, ত সেইবোৰ চাই ভাল লাগে যথেষ্ট।
হয় হয়, তোমাৰ সেইবোৰ আৰু মানে মোৰ খুব ভাল লাগে আৰু এত- তিয়া তোমাৰ যিহেতু জুন জুলাই মাহৰ এইখিনি সময়ততো তোমাৰ- আহ পথাৰত পানী বোকা আৰু ৰোৱা কোতা সময়- ত' এইখিনি সময়ত খুব ভাল লাগে আৰু যাই।
অহা আগতে তুমি এনেই তোমাৰ সৰু কালত ধৰা এইবোৰ- চাইছিলা নে ধৰা খেতিৰ লগত জৰিত কাম বোৰ দেখিছিলা নে বা তুমি- কৰিছিলানে পুৰণি সময়ত?
অঁ' খেতিৰ বিষয়ে তোমাৰ এনেইতো আমি সৰুৰে পৰা কিতাপত পাই আহিছো দিয়াচোন কেনেদৰে- তোমাৰ- অ ধৰি লোৱা ৰোৱা পোতে বা কেনেদৰে তোমাৰ সেই হাল বাই- সেইবোৰ চব আমি পঢ়িছোৱেই কিতাপত, কিন্তু- দৰে মই সিমান মানে- সেইবোৰ কাম এনেদৰে মানে কৰি পোৱা নাই, গৈছো দেখা পাওঁ বাৰু গাঁৱত গলে। কিন্তু সিমান তেনেকে মই নাজানো আৰু। কিন্তু তথাপিও সেইবোৰ যিহেতু কিতাপত পঢ়িছো বা নিজ চকুৰে দেখিছো। গতিকে খুব ভাল লাগে আৰু যিহেতু ইমান- ধুনীয়াকে আমাৰ কৃষক বোৰে- প এ প্ৰথমৰ পৰা তোমাৰ বীজ সিচাৰ পৰা কঠীয়া ৰোৱাৰ পৰা একদম- তোমাৰ ধান কটা লৈ খুববোৰ মানে খুব- কাম বোৰ নিয়াৰিকৈ কৰে সেইবোৰ দেখি মানে ভাল লাগে আৰু।
হয় দিয়া, মানে তোমাৰ এতিয়া আগৰ সময়ত যিটো কৃষি ব্যৱস্থা আৰু সেইটো কথ- কথা ক'ব গ'লে মানে বহুতে, কাৰণ তোমাৰ আগতে মানুহে যিবিলাক খেতি কৰিছিল সেই- সেইটোৱে যি ফলে হওক বা শাক পাচলিয়ে হওক বা শাকেই হওক- সেইবোৰ খাই মানে তোমাৰ মানুহৰ- বেমাৰ হোৱা নাছিল যথেষ্ট সতেজ আছিল খাদ্যবোৰ। বা তোমাৰ বহুত সাৰ মানে জৈৱিক সাৰ ব্যৱহাৰ কৰি বা- মানুহে নিজেই সেই খেতিৰ লগত জড়িত আছিল সকলো সময়ত। এতিয়া কিন্তু বৰ্তমান সময়ত তোমাৰ খেতিৰ লগত কথ- কথা ক'ব গ'লে আমি যদি খেতিৰ কথা কওঁ জানাই তুমি আধুনিক যন্ত্ৰ পাত- তি বহুত ব্যৱহাৰ কৰা হয় বা কৃত্ৰিম সাৰে হওক। যিবিলাকে তোমাৰ মাটিৰ গুণাগুণটো নষ্ট কৰে দিয়াচোন লগতে মানুহৰ বেমাৰো- কৰে আৰু বহুত। ত তুমি এই ক্ষেত্ৰত কি ভাবা তুমি- কোনটো বেছি ভাল বুলি ভাবা? ধৰা আমাৰ যিটো পুৰণি কালৰ যিটো কৃষি বেৱস্থা বা এইটো যেতিয়া আধুনিক যি- টো চলি আছে সেইটো, ত তাৰে তুমি কোনটো বেছি ভাল পোৱা?
মই অঁ মানে ক'ব গ'লে তোমাৰ পুৰণিটোতো খুব ভালেই। কিন্তু- সকলো তোমাৰে মানে সকলোবোৰ তোমাৰ বস্তুৰে এটা ভাল দিশ বা বেয়া দিশ- থাকে। গতিকে- পুৰণি কালত মানে যি যিটো তোমাৰ কৃষি ব্যৱস্থা আছ- ছিল। সেইটোত খুব ভালদৰে মানে কৃষি সমূহ নিয়াৰিক- কৈ কৰা হৈছিল। আৰু সিমান ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাছিল। গতিকে ফলবোৰ আমি- তাৰে যিবোৰ ফল পাওঁ তাৰে সেইবোৰ সতেজ আছিল বা- তেনেকুৱা আৰু কিন্তু বৰ্তমান যিটো তোমাৰ খেতিৰ ব্যৱস্থা সেইটোত মানে আ বিভিন্ন ধৰণৰ তোমাৰ ৰাসায়নিক তাৰ বেৱহাৰ কৰা হয় যাৰ ফলত তোমাৰ এতিয়া আমি বহুত টো বিভিত বিভিন্ন মানে বিষাক্ত বস্তু খাই থকাৰ নিচিনাই হয়। কিন্তু আজিকালি কৃষি ব্যৱস্থাত কি তোমাৰ অ কম সময়ত তাতে মানে সকলোবোৰ কাম নিয়াৰিকৈ হৈ উঠে বেছি সময় নালাগে। বা তোমাৰ ট্ৰেক্টৰেৰে তেনেদৰে হাল বোৱা হয়। কিন্তু আগতে তোমাৰ হাল বাবৰ কাৰণে তেনেকে মানে মানুহে গৰুৰে হাল বাইছিল। তেতিয়া অলপ সময় লাগিছিল বা কষ্টও বেছি হৈছিল। কিন্তু আজিকালি তোমাৰ খুব কম সময়তে অ মানে সকলোবোৰ কাম হৈ উঠে। তোমাৰ হাল বোৱা হয় ট্ৰেক্টৰেৰে আৰু পিছত যেতিয়া তোমাৰ অ ধানৰ খেতি সম্পূৰ্ণ হয়, ধানবোৰ মিলত যায় তেনেদৰে উলিওৱা হয়। কিন্তু আগতে তোমাৰ ধানবোৰ উলিয়াবলৈ ঘৰতে তেনেদৰে গৰুৰে মৰণা মৰা হৈছিল। যাৰ ফলত অ বহু সময় আৰু কষ্টৰ প্ৰয়োজন হৈছিল। কিন্তু তথাপিও আগৰ কৃষি ব্যৱস্থাটো বেছি ভাল আছিল মোৰ মতে কব গ'লে, তুমি কি ভাবা?
অ মানে তোমাৰ সেইটোতো হয়, আগৰ সময়ত কষ্টতটো যথেষ্ট বেছি আছিল। ধৰা ৰাতিপুৱাৰ পৰা গধূলি সময়লৈকে লাগি থাকিব লাগে খেতি পথাৰত। কিন্তু বৰ্তমান সময়ত সেই কষ্টতটো বাৰু কৃষকৰ কিছু লা-লাঘৱ হৈছে আৰু। মানে অলপ সময় কমিছে। কিন্তু আচল কথাটো হ'ল তোমাৰ যিবিলাক আমি খেতিৰ লগত জড়িত কৃষক বৰ্তমান সময়ত মানে সেই লোকসকলক বহুত নিম্নশাৰীত মানুহে ভাবে। নিম্ন শাৰীৰ লোক বুলি ভাবে। বা কৃষকৰ গুৰুত্বটো বুজি নাপায়। এতিয়া তুমি চাবা কেইজন মানুহে কৃষকক সন্মান কৰা দেখা পাবা। আজিকালি মানুহে ভাবে যে যি জনে পইচা বেছিকে উপাৰ্জন কৰিছে তেওঁয়ে সকলোতকে ডাঙৰ কিন্তু সেই আমাৰ ধৰা পইচা থাকিলে সকলো বস্তু নহয় ন। এতিয়া যদি খোৱা খাদ্য উৎপাদন নহয় তু তোমাৰ সেই পইচা দি কিনিবা কি? তো কেতিয়াবা এনেকুৱা হয় যে ধৰা এই কৃষি ব্যৱস্থাৰ কাৰণে আমাৰ বৰ্তমান সময়ত যিটো কৃষকে যিমান য কষ্ট কৰি তোমাৰ শস্যবোৰ উৎপাদন কৰে। সেই হিচাপত তেওঁলোকে মূল্য টো নাপায়। বজাৰত মূল্যটো বৃদ্ধি হোৱা নাই। ত ফলত কি হয় সেই মূল্য বৃদ্ধি নোহোৱাৰ ফলত কৃষকে তোমাৰ চলিবলগীয়া দৈনন্দিন জীৱনত যিবিলাক কাম কৰিব লাগে বা কিনিব লাগে তেওঁলোকে যথেষ্ট দুখত বা কষ্টত ভুগিবলগীয়া হয়। আৰু তে এতিয়া মানুহে ভাবে যে তেওঁলোক বহুত দুখীয়া। অ মানে দুখীয়া লোক বা তলৰ নিম্নশাৰীৰ লোক সমাজৰ ত' সেই যিটো চিন্তা ধাৰণা আহি আছে ত' সেই ক্ষেত্ৰত মই ভাবো তোমাৰ আমাৰ যিখন চৰকাৰ সেইখনেও অলমান গুৰুত্ব লাগে, কাৰণ কৃষক কৰ ক্ষেত্ৰত কৃষকে আমাৰ ধৰা মূল ধৰা গুৰিি ধৰোতা বুলি ক'ব পাৰা তুমি খাদ্য হিচাপত কাৰণ তেওঁলোকে যদি উৎপাদন কৰা বন্ধ কৰে তেনেহ'লে আমি খাম কি? তো এনেকুৱা ক্ষেত্ৰত কিছুমান কথা গুৰুত্ব দিবলগীয়া আমিও দিব লাগে বা চৰকাৰেও দিব লাগে। আৰু তোমাৰ বৰ্তমান সময়তো যিবিলাক নৱ প্ৰজন্ম তেওঁলোকেতো তোমাৰ কৃষিৰ বিষয়ে একো নাজানেই কবলৈ গ'লে। এই বিষয়ত তুমি কি ভাবা
হয় হয় তুমি ঠিকে কৈছা মানে অ কৃষকসকলে যিহেতু আমাৰ সকলোবোৰ খাদ্য আমি যিবোৰ খাওঁ আহাৰ ভাত তোমাৰ ঘেহু অ মানে ধান চাউল ঘেহু এইবোৰ সকলোবোৰ কৃষক সকলে উৎপাদন কৰে আৰু মানুহ বোৰে মানে কৃষক সকলক সিমান এটা তোমাৰ মৰ্যদা নিদিয়ে। কিন্তু তেওঁলোক নহলেতো আমি চলিব নোৱাৰো খাদ্যৰ যিটো ভাণ্ডাৰ তেওঁলোকে উৎপন্ন কৰে যদি তেওঁলোকে সেইবোৰ মানে উৎপন্ন কৰা বন্ধ কৰি দিয়ে তেনেহলে আমি নিজেই খাদ্যৰ নাটনত ভুগিব লাগিব। গতিকে আমি বুলি মানে অ সকলোবোৰ মানুহে তোমাৰ চৰকাৰ খনে হওক বা আমি সকলোৱে মানে মিলি কিনে তেওঁলোক কক গুৰুত্ব প্ৰদান কৰিব লাগে আৰু আৰু বজাৰত যিবোৰ মানে তোমাৰ মূল্যৰ বৃদ্ধি হয়। কিন্তু তথাপিও তাৰ উচিত দামটো এ কৃষকসকলে মানে নাপায়। যিমান খিনি তেওঁলোকে কষ্ট কৰে একদম অ তোমাৰ বীজ ৰোপন কৰাৰ পৰা খেতিবোৰ সম্পূৰ্ণ হোৱালৈকে। তাৰে মানে তেওঁলোকে উচিত মূল্য নাপায় তুমি যেনেদৰে কলা। গতিকে চৰকাৰখনে তেওঁলোকৰ বিষয়ে এটা ভাল উচিত ব্যবস্থা লব লাগে বুলি মই ভাবো কাৰণ তেওঁলোকে এইবোৰ তেওঁলোকে এই খাদ্য উৎপাদন কৰাৰ কাৰণেহে আমি খাদ্যৰ অভাৱ নোহোৱাকৈ বৰ্তমানলৈকে চলি আছো। কিন্তু বৰ্তমান কৃষি ব্যৱস্থা উন্নত হৈছে যদিও অ কোনো কোনো ক্ষেত্ৰত মানে পিছ পৰি থকা দেখা পোৱা যায় আৰু।
হয় এতিয়া মানে আমি এতিয়া ওপৰে ওপৰে কথাবোৰ কৈ আছোঁ বা ভাবি আছোঁ কিন্তু যিস সকল লোকে ধৰা সেই কৃষি কৰ্মৰ ঠাইবোৰত সঁচাকে নিজৰ জীৱন যাপন কৰে বা লাগি পৰি থাকে ত' তেওঁলোকে আচলতে কিমান কষ্টৰে জী জীৱন যাপন কৰি আছে বা কিমান কষ্টৰে দিনবোৰ পাৰ কৰি আছে সেইটো আচলতে আমি ভাবিব নোৱাৰো ত' সেইবাবে ধৰা সাধাৰণ নাগৰিক হিচাপে আমি দেশৰতো আমি কৃষক প্ৰত্যকজন কৃষকৰ বিষয়ে অলপ হ'লেও কিবা এটা উপায়ৰ কথা ভাবিব লাগে বা সকলোৱে সামূহিকভাৱে কিবা এটা পদক্ষেপ লোৱা উচিত মোৰ হিচাপত আৰু। বাকী তোমাৰ এই বিষয়ে পিছত কেতিয়াবা আৰু ভালকৈ কথা পাতিম দিয়া নহ'লে আজিলৈ ৰাখিছোঁ।
অ হ'ব দিয়া আৰু এদিন নিশ্চয় কথা পাতিম এই বিষয়ে।
দিয়া হ'ব দিয়া।
উম